শুনিছা নে কি কৰি আছা।
মই এই গেটৰ ওচৰত ৰখি আছো হেৰি খোৱা বস্তু অৰ্ডাৰ দিছিলোঁ
অ
ছুইগীত দিছিলোঁ আক।
আচ্ছা। ঘৰত তুমি একো নবনালা নেকি অৰ্ডাৰ দিছা যে
অৱ গৰম লাগিছে সেইটো কাৰণে অৰ্ডাৰ দি দিলোঁ আজি
আচ্ছা
তুমি কি কৰিছা?
মই এনেই বহি আছো।
অ' ঘৰতেনে?
উম ঘৰতে আছো।
অহ।
তুমি
মই ঘৰতে বৰ্তমান, তাৰপিছত কৈ যোৱা।
ক'তনো ওলাই যাবা! বাকী এতিয়া ফ্ৰী আছা নে তুমি?
ফ্ৰিএ আছো এতিয়া গধূলি টাইমত অলপ যাম। বজাৰ ফালে
কি বজাৰ কৰিবা বাৰু?
বজাৰ ফালে আজি এই আলু দাইল কিবা কিবি ঘৰুৱা বস্তু অলপ আনিবলৈ আছে।
আচ্ছা।
বজাৰটো ময়ে কৰো ভাল লাগে বজাৰ কৰি আৰু অলপ ওলাই যোৱাও হয় গধূলি টাইমখিনিত
অ' বাকী গৰম কেনে?
গৰম বহুত লাগিছে দেই আজি। আজি বেছিয়ে মানে ক কালিতকৈ আজি বেছি।
অ' হয়। কালিতকৈ আজি বেছি।
অ ৰাতি বতাহ দিছিলে বাৰু।
তাকেহে তোমাৰ ৰাতি হলেই আকৌ বৰষুণ দিবলৈ আৰম্ভ কৰে। দিনত হ'লেই ৰ'দ।
অহ। এইকেইদিন এনেকুৱাই কৰিব জুন জুলাই মাহকেইটা।
বাকি তোমাৰ মাতটো ভালকে অহা নাই ফোনটো।
শুনিছা নাই হেল্ল'। হেল্ল'।
অহ হেল্লো।
আহ শুনিছা।
অঁ এতিয়া শুনিছোঁ।
অ' এইপিনে ফেক্টৰী এটা চলি আছে। সেইটো কাৰণে
অ' তোমালোকৰ ঘৰৰ ওচৰতে আছে নেকি?
ঘৰৰ পিছফালে ফেক্টৰী এটা আছে। সেইটো ইমান ডাঙৰকৈ ওলাই ন নহয় মাতটো
কিহৰ ফেক্টৰী বাৰু?
ফেক্টৰী এইটো পুল বনাই আকৌ এই যে পানী হয়। বানপানী হাওক বা পানী বেছি খালবিলাক যে পানী যেতিয়া জামা হয় ন। তেতিয়া অ' সেই খালত মানে পুল বিলাক এনেকে পুট মাটিৰ ওপৰত যে আকৌ মাটি দি দিয়ে নে পানীখিনি তেতিয়া মানে ভিতৰেদি যায় আৰু তলেদি
অ'
তেনেকুৱা বনাই আকৌ
অ'
অহ। হোৱাই নহয় আমাৰ দিনত বাজি থাকিলে সেইটো।
ওচৰত থাকিলে এনেই অশান্তি লাগে নাই।
অ অ শান্তি লাগে দেই আৰু আমাৰ এইপিনে ন চাহ ফেক্টৰী আছে নহয়।
অঁ হয় নেকি?
অ চাহ ফেক্টৰী দুটা আছে চাহ ফেক্টৰী কেইটা। ভাল লাগে ইমান ধুনীয়া ধুনীয়া গোন্ধাই থাকে ন চাহপাত বিলাক।
চাহৰ অ গোন্ধটো ভালে লাগে।
বহুত ভাল লাগে বতাহত আহে। সেইপিনে পাৰ হৈ গ'লেও গোন্ধ পাওঁ বহুত ভাল লাগে আৰু খাবলৈও অনা হয় ওচৰতে আছে যিহেতু ফেক্টৰী।
বাকী তেন্তে ভাতটো খোৱা হোৱা নাই চাগে?
অঁ আজি অৰ্ডাৰ কৰিয়ে খাম বাৰু।
আজি অৰ্ডাৰ কৰিয়ে খাবা।
অ ভাল লাগে এনেই কেতিয়াবা কৰোঁ
উম্।
সপ্তাহত বুলিয়ে ক'ব লাগিব। আৰু তোমাৰ ভাল লাগেনে ফ্ৰাইড ৰাইচ কিবা কিবি সেইবিলাক খায়।
ভালেই লাগে। কেতিয়াবা গধূলি সময়ত ওলাই যাওঁ। তেতিয়া খোৱা হয়ে আৰু।
আমাৰ ঘৰৰ ফালে নাপায় নহয় এইবিলাক বস্তু।
হয় নেকি?
তিনিচুকীয়া যাব লাগিব।
এনেই তুমি ৰন্ধা বঢ়া কৰি ভাল পোৱা নে।
অঁ বহুত ভাল লাগে দেই ৰন্ধা বঢ়া কৰি মই বেছিকৈ। বইল ভাল পাওঁ বইল চবজি সেইবিলাক বনাওঁ। মাছ। পাতত দিয়া তাৰ পিছতে লোকেল মুৰ্গীৰ এনেকা বইলকৰে। যে কুকাৰত দি দিব লাগে সেইবিলাক তাৰপিছতে বেছিভাগ বইলেই খাওঁ মই
আৰু আৰু এতিয়া তোমাৰ মাছৰ টেঙা আঞ্জা খাইো ভাল লাগে
অঁ বহুত ভাল লাগে। পুখুৰীৰ মাছবিলাক ভাল লাগে বহুত
অ হয় বাকী তুমি এনে আজৰি সময়ত কি কৰিবা ভাল পোৱা।
আজৰি সময়ত। এনেই ইটো সিটো কাম কৰি থাকো এতিয়া ঠাণ্ডা দিন হলেতো বনাই কিবা কিবি বনাই মেলি ভাল। ভাল লাগে খোৱা বস্তু। মিঠাই কিবাকিবি কেক সেইবিলাক। তাৰপিছত গৰম দিনকেইটাত মই এনেই থাকোঁ ক'বলে বেছি।
ৰন্ধা বঢ়া নিজে নিজে বনাইো ভাল লাগে।
অঁ ভাল লাগে সঁচাকে অঁ সেইটো একদম সঁচা কথা। কঠা গলালি
আহঁ।
আৰু ঘৰত তেনেকৈ থাকিবই লাগিব বস্তুবিলাক তেতিয়া বেছি ভাল লাগে বনাই সঁজুলি পাতিবিলাক থাকিব লাগে।
হয়।
অঁ। তাৰপিছতে আৰু ফল মূল আৰু ফল মূল। ত কোনটো বেছি ভাল লাগে খাই
মই বেছিকে আম ভাল পাওঁ দেই
অঁ এতিয়াতো আমাৰ ছিজনেই হৈ আছে
আহঁ
অঁ টেঙাটো ভাল লাগে নে মিঠাটো ভাল লাগে
টেঙা তোমাৰ কবলৈ গলে আমটো যেতিয়া কেঁচা হৈ থাকে তেতিয়াই খাবলে মই বেছি ভাল পাওঁ
হয় নেকি আৰু আৰু এটা আম থাকে দেই অ মানে আমটো কেঁচাই হয় হলেও বহুত মিঠা লাগে নহ খাবলে।
আমাৰ এই আইতাঁহতৰ ঘৰত আছিলেই এজোপা গছ সেই আম গছজোপা মানে কেঁচাতে বহুত মিঠা খাবলৈ কেঁচাতেই ভাল লাগে পকাৰ পিছত বেয়াহে লাগে মোৰ যে ফল মূলৰ ভিতৰত লিচু ভাল পাওঁ আটাইতকৈ বেছি অঁ লিচুটো বহুত ভাল পাওঁ
অঁ।
লিচুটো তেজপুৰৰ লিচুটোৱে বিখ্যাত ন
তোমালোকৰ ঘৰত গছ আছে নেকি!
আমাৰ ঘৰত নাই বাৰু
তেন্তে কিনি খোৱাাই হয় চাগে
হয় হয় এবাৰ কিনি আনিছিলোঁ তেজপুৰৰ লিচু বহুত মিঠা আছিলে খাব বোলে অঁ সঁচাকে কয় দেই তেজপুৰৰ লিচুবিলাক মিঠা এটা টাইমত এটাাতে পঞ্চাছ টকা বুলি শুনিছিলোঁ গুৱাহাটীত চাগে
লগৰ অ লগৰ এজনে কৈছিলে আকৌ আমাৰ ইয়াত এটাতে পঞ্চাছ টকা বুলি কৈছে নহয়।
অঁ লিচু গছ তেনেকে ইমান পোৱা নাযায় আমাৰ এইফালে।
তাকে আৰু বহুত বছৰ লাগি যায় লিছোঁ মানে পুলি এটা ৰুলে ডাঙৰ হ'বৰ কাৰণে।
হয়। আমাৰ যেনেকে আম কঠাল কলগছ সেইবোৰে বেছিকে পোৱা যায়।
অ আৰু সেইবিলাক সোনকালেই হৈ যায়, লাগেও ডাঙৰ হয় ন?
উম হয়।
তাৰপাছতে আৰু কোৱা।
বাকী মাহঁত ঘৰত নাই নি?
মাহঁত ঘৰতে আছে চাগে? মই অলপ ওলাই আহিলো যে।
অ
আমাৰ এই দুপৰীয়াৰ সময়ত অকণমান জিৰাই ঘৰৰ মানুহখিনি
উম
মই শুই বেয়া পাওঁ কিন্তু তুমি শুই ভাল পোৱা নাই দিনত
মই শুই বহুত ভাল পাওঁ দেই
গম পাইছোঁ বাৰু
উ
হা মই শুবলৈ বহুত বেয়া পাওঁ মোৰ মানে আমনি লগা কাম সেইটোৱেই
তুমি ৰাতিপুৱা কেইটাত উঠা
ৰাতিপুৱা উঠো চাৰে পাঁচটা তাৰপিছতে ছটা সেইখিনি আ সেইখিনি ভাগতে উঠোঁ আৰু
ইমান সোনকালে উঠা
অ আজিকালি পাঁচটা বজাত বেলিটো একদম মূৰৰ ওপৰত আহি যা ই নহয় অ।
আজি তোমাৰ কবলৈ গ'লে তেনেকে ওলোৱা নাই চাগে। কালি তোমাৰ পাঁচটা বজাতে ইমান ৰ'দ
অলপ ডাৱৰীয়া কৰি আছে আজি।
উম।
আৰু এই ডাৱৰবিলাক থাকে ইমান ভাল লাগে ন? আইচক্ৰীম নিচিনা লাগে দেখি। বলে হে হে
উ
ডাৱৰ মানে এই এই ঢলা শদিয়া দলঙৰ ওপৰৰ পৰা তাৰ পৰা ভাল লাগে চাই ন ভিউটো?
উম হয়।
আকাশখন ইমান ধুনীয়া লাগে নহয়।
তুমি এনেই ঢলা শদিয়া গৈ থাকা নেকি?
অ এ যোৱা বছৰে গৈছিলো এইবছৰ যোৱাই নাই।
তোমালোকৰ কোনোবা ঘৰৰ মানুহ আছেনে?
ঘৰৰ মানুহ ঘৰ মানুহ সেই তাত নাই বাৰু এইপিনে দলঙৰ ওচৰত তাত আছে। ছে আমাৰ বা এজনী থাকে।
অ তেন্তে বা ঘৰলে যোৱা হয়?
অ ৰজাগড় বুলি কয় জেগাটোৰ নাম।
অ।
তাত থাকে বা এজনী তেতিয়াই গৈছিলো ফুৰিব কাৰণে। আৰু বহুতে কৈ থাকে ন হয় তাৰ দলঙৰ তাৰ তাৰ পৰা ভিউটো বহুত ধুনীয়া আহে বুলি কয় আকাশখন। পুৰা ব্লু দেখে ভাল লাগে।
উম হয়।
অ তুমি গৈছানে
বাকী মই যোৱা বছৰে যোৱা দেই
হয় নেকি
মোৰো তেনেকে ইমান ফুৰা নহয়েই
অঁ ফুৰি ভাল পাওঁ কিন্তু ফুৰাহে নহয় বেছি ন
তাকে সময়ে নাপাওঁ কব গলে স্কুলৰ দিনত স্কুল কলেজৰ দিনত কলেজ যোৱা
আৰু এতিয়া কামত লগাৰ বয়স অ
এতিয়া কামত-কামত থাকিলে কামৰ পৰাও সময় নেপাওঁ
অঁ আৰু ফুৰিবলৈ লগৰ লগত গৈহে ভাল লাগে নহয়
সেইটো কিন্তু হয়।
অ অকলেনো ক'ত যাবা
লগৰখিনিৰ লগত ফুৰিব যোৱা মজাই বেলেগ। আৰু মানে সৰু অভ্যাসটো এতিয়াও আছে ন উৎপাত কৰা।
অ লগৰ থাকিলেহে উৎপাত হয়।
হয়
আৰু উৎপাতটো থাকিবও লাগে মোৰ হিচাপত
হম
অঁ তেতিয়াহে ভাল লাগে বেছি
উম
ঘৰৰ মানুহৰ লগত গ'লে আকৌ বেছি ফূৰ্তি নালাগে ন ফুৰিবলৈ গ'লে
নাই ঘৰৰ মানুহৰ লগত গ'লে ক'ত ফূৰ্তি কৰিব পাবা তুমি
এইফালে নাযাবা সেইফালে নাযাবা বুলি ক
নাই যিটোহে চিঞৰি থাকিব
অঁ
আৰু লগৰখিনিৰ লগত গ'লে মানে তোমাৰ উৎপাত নকৰো বুলি ক'লেও
‌ অ হৈ যায় হা হা হা সেইটোৱেই তাকে মোৰ এই অৰ্ডাৰটো পালেহি হ'ব ন এতিয়া
অঁ ঠিক আছে দিয়া
অঁ ঠিক আছে ফোন মাৰিবা বাৰু কেতিয়াবা
অঁ হ'ব
অঁ-অঁ